হেল্ল'
অহ কোৱা।
শুনিছা?
শুনি আছোঁ, শুনি আছোঁ, কোৱা। কি কৰি আছা? অ' মাতটো সৰুকে আহিছে অকমান ওচৰত লোৱাচোন।
ভাত বাঢ়িছো, ভাত।
অ ভাত বাঢ়িছা, অথনিপা ভাত খুৱাই নাই?
এইবাৰ পোৱা নাই মানে, এইটো বাঢ়িবলৈ লওঁতে আকৌ কলটো কৰিছিলোঁ যে।
অ'। আৰু অ, অকমান ওচৰত লৈ লোৱা আক ফোনটো। অ', অ'। উম উম উম, উম। ভাত কিহে খোৱা হৈছে?
বাৰ আলু পিটিকা, এই মাছ ভাজি থৈছে, এতিয়া পানী ধালিম আৰু।
উম।
পিয়াজ লম আৰু, বিহ জলকীয়া আছে।
বিহ জলকীয়াৰ আচাৰ আছেই নহয় চাগে তোমালোকৰ ঘৰত?
আচাৰো আছে, কেঁচাও আছে।
উম, লৈ পেলাই খাই দিয়া। আমি গৰমত চাহ খাই আছোঁ।
অসমৰ মানুহে গৰমত চাহে খায়।
হেইটোৱে। এতিয়া কিমান-কিমান গৰম দিছে, হ'লেও চাহ খাই আছো। যাহ
সেইকাৰণেতো আমাৰ অসমক কিবা বুলি ভাবে ন?
হে, হা
অসমৰ মানুহক যে কিবা বুলি ভাবে সিহঁতি।
উম, হয় দে।
ভাবে যে, এইডাল গৰমত মানুহে চাহ খায়!
খায়, অসমীয়া মানুহে চাহ খায়।
কিন্তু, চাবলৈ গ'লে আকৌ গৰমত গৰম বস্তুৱে খাব লাগে।
সেইটোৱে। সেইটো বতৰ ফল বতৰত, বতৰ ফল বুলি মন যায়, বতৰ বস্তু বতৰত আহ
গৰম দিনতহে গৰম বস্তুটো কেলেই ওলায়নো কঁঠাল হওঁক?
অ' কঁঠালো গৰমত দিয়ে, আম গৰমত দিয়ে। এইবোৰ ঠাণ্ডাতো হ'ব পাৰিলেহেঁতেন দেখোন। সেইকাৰণেতো বতৰৰ ফল বতৰত কয় না এতিয়া কঁঠাল লাগিছে আৰু হ'বলা হয় নে নাই?
শুকালে লাগিছে।
কিছুমানে খাইছে আগতীয়াবিলাক। কালি মানে বজাৰত দেখিছোঁ, কালি নে পৰহি।
কিন্তু আমাৰ মুনবা, মুনবাহঁতে আধা কেজি কঁঠাল সেই আশী, এশ এশ টকা দি কিনি পেলাই খাইছে।
পকা কঁঠালনে কেঁচা কঁঠাল?
কেঁচা।
আধাকেজিত উঠিবনো কিমান কণ।
আধাকেজি এটা দি দিছে আৰু এশ টকা লৈছে।
তাৰমানে আমাৰ যদি অসমৰ বস্তু যদি অসমৰ বস্তুৰ যদি দোকান এখন তুমি বাহিৰত খোলা
উম।
তোমাৰ ৰামফা টকা হ'ব কৈছোঁ নহয়, কিন্তু প্ৰথমতে তুমি মানে খৰচা এটা কৰিব লাগিব।
খৰচা কৰিব লাগিব। তাৰপিছত, তোমাৰ এইফালে অনা-নিয়া ব্যৱস্থাটো আগতীয়াকৈ কৰি ল'ব লাগিব। কাৰণ, কাৰণ তুমি, কাৰণ তুমি তো অহা-যোৱা কৰি থাকিব নোৱাৰা ন।
ফ্লাইটত কৰিব লাগিব, সেইটোৱে কৈছোঁ।
তুমিতো অহা-যোৱা কৰি থাকিব নোৱাৰা, তুমি কিন্তু পইচাটো বেছি পোৱা চাগে হয় নাই?
পৰে।
কাৰণ দুদিন-তিনদিনত যোৱা বস্তুটো সেই দুঘন্টা-তিনিঘন্টাতে পাই যায়গে নহয়।
উম।
কথা একেটাই থাকে, চেফটিটো বেছি থাকে ফ্লাইটত।
উম।
আৰু ফ্লাইটৰটো কেজি চিষ্টেমতহে যাব।
এ সেইবোৰ তেনেকুৱা নহয় হবলা।
উম, তেনেকোৱাই, ফ্লাইটত চব বস্তু ৱেইট এ ন', মানুহটোৰ লগত এতিয়া বিশ কেজি নিবলৈ দিয়ে। তোমাৰ এতিয়া ধৰি লোৱা, অ'। তোমাৰ এতিয়া ধৰি লোৱা ব শুনিছানে?
শুনি আছোঁ, অ'।
তোমাৰ এতিয়া বস্তু লৈ গ'লেও তোমাক কিলো কৰি, কিলো প্ৰতি মানে ৱেইট হেৰি ধৰিব, কাৰণ এইটো কেজি চিষ্টেমত ধৰিব। পইচাটো, কিমান কেজি নিছা তুমি।
কাৰণ প্লেনখনত প্লেইনখনক হ'ল বুলি আৰু তোমাৰ এডৰা মান বস্তুতো উঠাই দিব নোৱাৰে ন', সেই এটা হিচাপতহে উঠাব, বোলে ইমানটো বস্তু বোলে প্লেনখনৰ কেপাচিটি আছে।
প্লেন ওপৰলেই নাযাব।
সেইটোৱেই। কেপাচিটি অনুযাই হে উঠাব। আৰু সেইমতে তোমাৰ বোলে পেচজ, ইমানতটো স্পেচ খালী থাকিবগে সিমানটো কিলো হিচাপত গুচি যাব সেইটো। কিলো প্ৰতি প্ৰাইচ পৰিব, যিমান কিলো নিয়া সেই তেনেকুৱা হয়।
উম।
কিন্তু এনেকুৱা গৰম হৈছে মানে থাকি শান্তি পোৱা নাই। গৰমতে। গাটোও নুধু বুলিয়ে ধোৱা নাই মানে, গাটো ধুলে আকৌ সেই কথা একেইটাই হব, সেইকাৰণে অকণমান দেৰিকে ধুম একেবাৰে।
সেইটোৱে।
গৰমত কিমান ধুই থাকিবা। আৰু গৰমত বেছিকে গা ধোৱাটো ভাল নহয়, গম পাইছানে।
বেয়া।
গৰম সোমাই যাবলে হলে, হৈছে ।
যাব।
গৰমত একদাৰ একো খাবলৈও মন নাযায়।
নকৈছা আও। গৰম, গৰম, গৰম, গৰম, গৰমত ইফালে নাই কাৰেণ্টটো, তোমালোকৰ তাত কাৰেণ্ট আছে আমাৰ ইয়াত কাৰেণ্ট এ নাই।
কাটিব চাগে তেতিয়া তোমালোকৰ দিব।
আমাৰ ইয়াত কাৰেণ্ট নাই এতিয়া। কি কৰিবা? এইখন পাগল কাৰেণ্ট।
উম।
কিবা এটা হয়, গম‌‌ পইছানে নাই? বতাহ জোৰছে বতাহ মাৰিব, কাৰেণ্টো কাটিব। বৰষুণ দিব কাৰেণ্টো কাাটিব।
তাৰমানে বেছি কাটে আৰু।
অ', জোখতকে অভাৰ কাটে।
তাৰ পিছত তোমাৰ বোলে ঠিকছে ৰ'দ দিছে উম কণ্টো কাইি থৈ দিব যা।
কাৰেণ্ট ক'ত কাটে? য'ত পানীৰ অভাৱ। পানীৰ অভাৱো নহয় আমাৰ ইয়াত।
উম'।
পানীৰ অভাৱ হৈছে বোলে কাৰেণ্ট কাটো।
সেইটোৱে।
মুম্বাইত এতিয়া কাৰেণ্ট কাটিছে দেখিবলৈ ভাল পানীৰ অভাৱ হৈছে কাৰণে বৰষুণ নিদিয়াৰ কাৰণে।
উম।
কিন্তু হ'লেওতো পানীটো অভাৱ হৈছে কাৰণে কাটিছে নহপাটো নাকা দেই।
অহ। সেইটেই কিবা বোলে ৰিজন আছে তেতিয়া কাটিছে বেলেগ কথা। হা
সেইটোৱেই।
গমত কাৰেণ্ট কাটিবলগীয়া কোনোবা ছাইডে চাগে ছাপ্লাই দিছে কাৰেণ্টটো।
কাৰেণ্ট বেচে নহয় আমাৰ অসমৰ পৰা।
সেই টোৱে কৈছো কাৰেণ্ট গম বেছি যায় অলপ বাগানে চাগানে বেছি দি যায় কাৰেণ্ট সেইবিলাকে কৰে।
ডাঙৰ ডাঙৰ ফেক্টৰীবিলাকত দিয়ে কাৰেণ্টটো।
উম।
সিহঁতে এঘন্টাতে কিমান কাম কৰি পেলাব আকৌ। ফেক্টৰীবিলাকত।
সেইটোৱে।
তেনেকুৱা হৈ গৈছে। এই গৰমত এতিয়া মানে তোমাৰ গছৰ পাট এটাও ভাল কে লোৰা নাই গম পাইছানে নাই। বাহিৰ ৰখি থাকিব লেউ। মইবাইটো বাহিৰতে বহিছো হ'লেও মানে এ বাহনীতলত নোৱাৰোৱা নহয় মহৰ কামোৱত কেনেকয়ে থাকিব পাৰিবা।
সেইটোৱ।
আৰু মহে খাই চাফা দিব। আৰু এনেকুৱা গৰমত বেয়া সাপ ওলাই নহয়।
সেইটোৱে আকৌ বেয়া আহিল বস্তু পাত
উম বাকী বিলাক যেনতেন্ হো হো উম' মাটি দিলে আকৌ চিঞৰি থাকিব। হয় ক কি কৰিবা সন্ধিয়া লগা মানে ৰাতিয়ে যি অলপ ঠাণ্ডা পৰে আৰু। তাপাত বাকী উম হো বতাহ মাৰি থাকিলেও যেন তেন নহয় অলপ অলপকে বতাহ মাৰি থাকিব লাগে বতাহো নামায়ে।
মাহত আহিলে জানো নাই আহা নহয়?
নাই অহা।
অ'। দেৰি হ'ব চাগে মাহত অহা?
হয়। সেইটো এই কাজত দেৰি হৈ বহুত দেৰি হয়।
মাইকী মানুহ পতককৈ আহিবও নোৱাৰি।
দিতাও গৈছে নি
অঁ
দেউতাতটো দেওবুলিনীয়া আহোতেনে আহিবাৰিব কাৰণ দেওবুলীয়া খাই নোহালকৈ আহিব নহয়।
নহয়, এনেইহে যায়।
নহয় নহয় দেওবিলনীয়া খাই নোহোৱালৈকে তোমাৰ উঠি আহিব নোৱাৰেটো।
উম, উম।
আকৌ গৃহস্থ তোমাৰতো ক'ব লাগিব ন! বিদায় চোৱা দিব লাগিব, তেতিয়াহে আহিব‌ পাৰিব আকৌ খাই পেলাই আমাৰ নিচিনাকৈ গুচি আহ দিব নোৱাৰে নহয় উম সটোৱে কৈছো বাকী আকৌ হেৰি তোমাৰ কৰ্চ শেষ হ'ল, নেকি? মানে কলেজৰ?
নাইহোৱা এটাত থাকিলেই
আৰু এটাচিম আছে এটা ছেম আছে নে নাই এটা এক্জাম আছে আৰু মানে।
এটা একদম
উম, সেইটো মানে তোমাই মই একেলগে পৰিবগৈ তোমাৰ মই তোমাই মোক একেলগে পৰিবগে।
উম। তুমি চিক্স চেমিষ্টাৰ একজাম দিলা? আমি যেনিবা ফিফথ চেমিষ্টাৰৰ দিছোঁ।
অ অ সেইটো কথা এতিয়া তোমালোকে যেনেকাকে মোৰ ফিফ চেমিষ্টাৰ আছে অ সেইটো তোমালোকৰ যেতিয়া এক্জাম হ'ব তেতিয়া তোমালোকৰ যেতিয়া এক্জাম হব সেই ছিক্স ফাৰ্ষ্ট এক্জামটো
তেতিয়াহে তোমালোকৰ লগ তোমালোকক পাতিব
মাহ পাতিব তেতিয়া মই দিব মানে দিম আৰু ছমাহ
উম এনেকে আৰু গৈ আছে আৰু কি হয়গে?